হেল্ল', হেল্ল', হয় শুনা পাইছে।
অ, শুনা পাইছো।
হেল্ল', শুনা পাইছেনে আপুনি?
অ, শুনা পাই আছো কওক।
হেল্ল',
শুনা পাই আছো কওক।
অ, কি কৰি আছে?
অ, হয় এনে বহি আছো আপুনি?
অ, ময়ো এনে আছো বাকী খোৱা বোৱা হ'ল।
খোৱা-বোৱা নাই কৰা অলপমান দেৰি হ'ব আজি।
অ' বহুত দেৰিকে খায় নেকি?
হয় খোৱা অলপমান দেৰি হয়, আজি তাতে আকৌ ৰবিবাৰ ন'।
অ', -অ' হয় বাৰু হয়-হয়। অ' আমাৰ হৈ গৈছে বাৰু অলপ আগতে খালো। খাই বৈ এতিয়া এনেই আছো।
উম, বাকী আপুনি কিবা পঢ়ি আছে?
মই পঢ়ি থকা নাই বাৰু এতিয়া।
অ'।
আপুনি পঢ়ি আছে নে নে।
অ', মই এই এ-এমাহৰ আগতে এম এ শেষ কৰিলো।
হয়-হয়।
এতিয়া আৰু এনে আছো।
অ'।
চাও কি কৰিব পাৰো।
অ', -অ' ক'ত পঢ়িছিলে?
মই গুৱাহাটী ইউনিভাৰ্চিটিত।
হয় নেকি, অ' ঠিকে আছে। অ' এতিয়া গৰম কেনেকুৱা হৈছে।
বহুত গৰম বহুত বেছি গৰম। পাই আছো এইকেইদিন উম আৰু তাতে আকৌ জুুলাই, আগষ্ট আছেই।
আছে গৰম পাবলৈ আছে উম'। জুলাই ষ্টাৰ্ট হ'ব আৰু বেছি গৰমতটো বেছি হৈ গৈ আছে মানে
অ' জোল আৰু আজিকালি ইমান মানে সমস্যা হৈছে ধৰি লওক এইবিলাক প্ৰদূষণ। সেইবোৰ ত' সেই কাৰণে চাগে ইমান গৰম আৰু লগতে কিয় আজি আগতে আপুনি দেখিছিলে নে নাই নাজানো মানে লকডাউনৰ সময়ত আৰু যান-বাহন চলা নাছিল। সেই কাৰণে যেতিয়া অলপমান ঠাণ্ডাৰ দিন টো বেছি আছিলে এতিয়া ইমান গৰম। অ'। তেতিয়া মানে বতৰটো মানে ভাল আছিলে, বৰষুণ ধুনীয়াকে হৈছিলে কি এতিয়া হেই বৰষুণো নাই একো নাই
একো নাই অ' কালি গৰম পলুচনটো বেছি হৈছে যে।
টো মানুহে একদম উশাহ লব পৰা নাই, ইমানে গৰম মানে গৰমৰ পৰা একদম ঘৰৰ ভিতৰতো একদম থাকিবই নোৱাৰি ফেনৰ হাৱাতো ইমান মানে কিবা আমনি লাগি যায়গৈ।
গৰম হৈ গৈছে, ফেনৰ হাৱা। উম'।
আমাৰ ইয়াতে আকৌ কাৰেণ্টো অকমান ডিষ্টাৰ্ব হৈ থাকে নহয়।
অ' হয়।
হয়, তাকে গৰমৰ দিনত কিবা ফল-মূল খাইছে নাই ফল-মূলটো পুৰা ওলাইছে। তেতিয়া
এ আম খাইছিলো, কেঁচা হৈ থাকোতে মই মানে পকা আম খাই ভাল নাপাওঁ।
অ'মই কিন্তু পকাটো বেছি ভাল পাওঁ।
নাই মই পকা আম খাই ভাল নাপাওঁ। কেঁচা হৈ থাকিলে নিমখ জলকীয়া দি পিনে খাওঁ আৰু। বাকি লেচু, জাম এইবোৰ খাইছো।
অ', অ', ভালো লাগে বাৰু অ', কেঁচা আমটো এনেকে নিমখ জলকীয়া দি বহুত ভাল লাগে বাৰু।
উম। মানে বেলেগ মই ফল, মূল খাই ভাল নাপাওঁ। ত' এইবোৰে লেচু জাম এইবোৰে খাওঁ আৰু।
হয়, হয়, হয়, খাব লাগে বাৰু সেইটো। আমিও খাইছোঁ বাৰু অকনমান ইমান পোৱা নাযায়, আৰু ইয়াতে অৰ্গেনিক। অৰ্গেনিকটো পাবলে অকমান টান হ'লেও কিনি হ'লেওতো খাব লাগিব ন' বতৰৰ ফল যেতিয়া। এতিয়াতো কঁঠাল, চটাল ওলাইছে ইমান কঁঠালটো খাবলে হ'লেতো আৰু কেনেকে
মই কঁঠাল খাই ভাল নাপাওঁ ঘৰত লাগি আছে বাৰু।
অ মইতো একদম গোন্ধটোৱে ল'ব নোৱাৰো ইমানে বেয়া লাগে কঁঠাল। আৰু গৰম, গৰ মত যদি কঁঠাল খাবলে হ'লে মানুহ মৰি যাব, যি-ইমানেই গৰম আকৌ তাতে গৰম বচ তো, নহয় জানোঁ, কঁঠালটো?
উম, কঁঠালটো গৰম অ', গুটি খাই ভাল লাগে দালিত দিবচোন।
অ', বহুত ভাল পাওঁ হয়, হয়, মই বহুত ভাল পাওঁ এইটো। উম,
কিন্তু মানে মই কঁঠালটো গিলিবই নোৱাৰো। কথাটো এইটো মানে লাগি ধৰে মানে উম। কিয় বা? অলপমান মানে সমস্যা হয়, গিলাৰ লগত মানে
হয়, হয়, মইয়ো গোন্ধটোয়ে ল'ব নোৱাৰোঁ।
অ গোন্ধ ভাল নাপায় আপুনি মই আৰু গিলিবই নোৱাৰো
হয়, হয়।
সৰুতে মানে এবাৰ গিলোতে এনেকুৱা সমস্যা হৈছিলে। তাৰপিছৰ পৰা আৰু। তাৰপিছৰ পৰা আৰু মনো নোযোৱা হৈ গ'ল, কিন্তু গুটিটো খাই ভাল লাগে।
গুটিটো খাই ভাল লাগে বাৰু।
উম।
ঘৰৰ খবৰ?
ভাল, ভাল আপোনাৰ?
অ', আমাৰো ভালে বাৰু ঠিকে ঠাকে চলি আছোঁ।
উম।
বাকী এতিয়া খোৱা বোৱা হোৱা নাই নহয় ন কি কি বনাইছে খাবলে?
খাবলে মানে বনোৱা নাই, ঘৰৰ ওচৰতে মানে ভাত খাবলে মাতিছে।
অ'
ত' অলপমান দেৰিকৈ যাম তিনটামান বজাত। ত' ঘৰত আজি একো বনোৱা হোৱা নাই।
হয়, নেকি?
অ', খোৱাতো দেৰি হয়, অলপমান। শুই উঠিছোঁ দেৰিকে যে হা মানে শুই উঠা দেৰি হয়, মোৰ। অ', নাই, নাই ৰাতিপুৱাৰ পৰা একো খোৱা নাই, কাৰণ মই ৰাতিপুৱা উঠাই নাই। চাৰে বাৰটা মানত সাৰ পালোঁ।
অ', হয়, নেকি?
অ মানে অ ৰাতি ৰাতিপুৱা শুইছো পাঁচটা মানত চাৰেচাৰিটা পাঁচটা মানে
অ সেইটো কাৰণে উম
শুৱা দেৰি হয়, মোৰ। এ অলমান পঢ়িব থাকে নাই নাই পঢ়াৰ অ পঢ়িব থাকে আৰু ৰাতি নিজান হৈ থাকে ন পঢ়িবলে ভাল লাগে
ভাল লাগে হয় হয় অ পঢ়িব পাৰিলে ত বহুত ভাল ন ৰাতি নিজান হয় অ এতিয়া কিহৰ কাৰণে আপুনি প্ৰিপেৰে্চন কৰি আছে বাৰু পঢ়াৰ
এনে পঢ়ি আছো চাও কিবা যদি এনেকে আ ম ওলাই জব কৰে আৰু ত এনেকে দিম মই
অ হয় হয় ঠিকে আছে
বাকীতো একো এইম লৈ পঢ়া নাই আৰু একো উদ্দেশ্য নাই এতিয়া
অ অ হয় নিকি অ ঠিকে আছে বাৰু
উম
মোৰতো এতিয়া পঢ়া মানে কি আৰু ঘৰ সংসাৰ চলাই আছো তেনেকে হয় হয় পঢ়িবলে এতিয়া টাইমটো নিমিলেগে আৰু পঢ়াৰো ইমান হেৰি নাই আৰু
অ', মই আৰু মাত্ৰ ওলালোঁ যে। অ এতিয়া অলপমান মানে এনেকুৱা হৈছে এতিয়াই পঢ়ি লওঁ অলপমান
হয় হয় হয়
তাৰ পিছত আৰু এবছৰ দুবছৰ মান ৰৈ দিলে আৰু পঢ়িবই মন নাযাব
অ অ তেনেকুৱা হয় বাৰু পঢ়িলে মানে কন্টিনিউ পঢ়ি গৈ থাকিব পালে ভাল যদি মাজতে ৰৈ দিয়ে নহয় তেতিয়া মানে মনটো কিবা হৈ যায় মানে পঢ়িবলে কিবা টাইম টো নিমিলোৱা নিচিনা তেনেকুৱা কিবা হৈ য যাই মানে মনতো এলাহ কিবা এটা তেনেকুৱা আহে মানে অ পঢ়া মানুহ সদায় কন্টিনিউ কৰি থাকিব পাৰিলে ভাল
অ একেৰাহে পঢ়ি থাকিলে পঢ়িব ভাল লাগে আৰু যদি মানে মাজতে এৰি দিছা আকৌ পঢ়িবলৈ মানে বহি পঢ়িবৰ কাৰণে বহিবলৈও কষ্ট হয় মানে কেনেকে পঢ়ো কি কৰো একো বুজি নোপোৱা হৈ যায়
অ অ হয় হয় পঢ়া বস্তুটো তেনেকুৱাই মানে ব্ৰেক দি দিলে মানে পটক
উম মানুহৰ জীৱনটো এটা মানে ৰুটিনত চলি থাকে ন আৰু যদি ৰুটিনটো মানে অ ৰুটিন টো যদি এদিনো মানে কিবা হৈ যায় নষ্ট হৈ যায় তেনেহলে অলপমান সমস্যাটো দেখা দিয়ে আৰু মোৰ ক্ষেত্ৰত আৰু বহুত সমস্যা দেখা দিয়ে মানে মই যদি এতিয়া দুদিনো মই যদি নপঢ়াকে থাকো মানে ৰিচেন্টলি জৰ উঠিছিল ত তিনিদিন চাৰিদিন মান যদিও পঢ়া নাই তথাপিতো মোৰ মানে এনেকুৱা হৈ গৈছে আৰু বহিবৰ কাৰণে কষ্ট হৈ গৈছে
অ হয় হয় হয়
উম
উ আপোনাৰ কিবা এম এ পঢ়া জাৰ্ণিটো অকমান ক'বচোন মইতো তেনেকে এম এ এম এ পঢ়িবলে নাপালো বাৰু
অ মানে ভালে লাগিল ইউনিভাৰ্চিটিত নতুন আমি লগ পালো মানে কলেজৰ পৰা অলপমান বেলেগ হয়। অ', কলেজৰ পৰা মানে য'ত কলেজত চাই নাই নাই মই হোষ্টেলত। নাই মোৰ ঘৰৰ ওচৰতে হয়।
হয় নেকি মোৰ লগৰ এজনী বাৰু হোষ্টেলত থাকে এতিয়া পঢ়ি আছে তাই।
বেলেগ মানে বিৰাট ভাল লগা জীৱন আৰু।
এতিয়া পঢ়া কমপ্লিট কৰি ঘৰত ঘৰত আহিলে আৰু আপুনি।
মই ঘৰতে আছো যোৱা নাই ক'তো। মানে এতিয়া খালি বহিছো আৰু ঘৰত বহুত ক্লাছ কৰিলো।
অ', অ'।
হম।
অ', গুৱাহাটী ইউনিভাৰ্চিটি খন চাবলে মন আছে বাৰু মোৰো। যাম বাৰু এদিন অ', ফুৰিবলে ফুৰিবলে যাম বাৰু। অ
ফুৰিবলৈ আহিব যদি এতিয়াই কোনোবা পঢ়ি আছ। তেনেহলে এতিয়া আহি গলে আৰু ভাল হব বস্তু বিলাক দেখাই দিব পাৰিব। এইফালে কি আছে এইফালে কি আছে?
উম উম উম হয় হয় যোৱাৰ ইচ্ছা এটা আছে। ছে বাৰু এনেই চাম বুলি মই ভাবি থৈছো এনে ফুৰিবলে।
অ'।
তাকে গৰমটো অকমান। ঠাণ্ডা দিনটো আহিলে মানে তেতিয়া ভাল আৰু যাবলে। ফুৰিব মেলিব এতিয়া এইটো গৰমত আকৌ ইমান ভাল ভালো নালাগে গৰমতটো বেছি হ'লে। ফুৰিবলে ইমান ভাল নালাগে নহয় ন'।
অ', নালাগে নালাগে।
অ', আগষ্ট ছেপটেম্বৰ বৰ মানত পাৰি আৰু
অ', দিয়ক নহ'লে লগ পাম কেতিয়াবা।
অ', ঠিক আছে আপোনাৰ লগত কথা পাতি ভাল লাগিল।
মোৰো ভাল লাগিল দে।